অ
অ শুনিছো তুমি শুনিছা!
অ মই শুনিছো ৰব।
হয় কোৱাচোন।
অ আছে, কি কৰি আছা তুমি?
এনেই বহি আছো তুমি কি কৰি আছা?
ময়ো এনেই বহিয়ে আছিলো ৰবা।
পিছে ভাত পানী খালা!
নাই নাই খোৱা নাই ৰবা খাব ওলাইছোহে আৰু অলপ দেৰি পিছত খাম হে তুমি খালা।
নাই খোৱা ৰবা মায়ে বনাই আছে।
অ পাছে এইয়া আজি ভাবিলো যে ইয়াত। তেত প্ৰিয় বি খাদ্যৰ বিষয়ে অলপ কথা পাতিব পাৰিলো হয়।
হয় একদম ভাল আলোচনা কৰিব ওলাইছা তুমি দেই প্ৰিয় খাদ্যয়ৰ বিষয়ে।
অ পাছে এনেই তোমাৰ প্ৰিয় খাদ্য কিনো!
মোৰ প্ৰিয় খাদ্য তোমাৰ আলু পিতিকা আৰু তোমাৰ আলু ভাজি। তোমাৰ!
মূৰটো আছে ইয়াত পোলাও আৰু এই মাটৰ পানীৰ।
ইয়াৰ সুগন্ধ আৰু সোৱাত মোৰ বৰ ভাল লাগে দেই।
আমাৰ মানে ধৰা তোমাৰ অসমীয়া পাকঘৰত। কিমান যে সোৱাদৰ খাদ্য থাকে হয়নে নহয় কোৱাচোন। মানে তাৰ কিন্তু, তাৰ মাজতে মোৰ মানে আটাইতকৈ প্ৰিয় আলু পিটিকা লগত গৰম ভাত। কাৰণ চাবা এতিয়া, মানে তোমাৰ ইমান অ', কি কয়, ঠাণ্ডা বতৰত বা গৰম গৰম ভাত আলু পিটিকা খায় একদমে ভাল লাগে, কেচাঁ জলকীয়া তোমাৰ তাৰপিছত, অঁ ধনীয়া দি মানে আলু কেইটা খায় একদম সোৱাদ লাগি যায় আৰু।
হয়, হয়, এইটোতো হয়ে বাৰু দে আমাৰ, অসমীয়া বোৰৰ খাদ্য এইটো ন', যে আমি আলু পিটিকা ভাত বা পন্তা ভাত এইবোৰ খায় নিজৰ স্বাস্থ্যটো আমাৰ নিজৰ বাবে এ, নিজৰ স্বাস্থ্যটো আমি নিজে ভাল ৰাখিব পাৰো। কিন্তু আৰু এইয়া মাজে, মাজে আকৌ এইবোৰ, বাহিৰা বস্তু খাব পাৰি এনে এসপ্তাহত ধৰা এদিন বা দুদিন তেনেকুৱা ম'ম' বাৰ্গাৰ, পিজ্জা এইবোৰ এনে আৰু এদিন বা দুদিন খাব পাৰি আৰু তাত বেছি আৰু খাব নালাগে, নিজৰ স্বাস্থ্যৰ বাবে অ হানিকাৰক হয় যিহেতুকে।
হয় এইটো তুমি ঠিকে কৈছা, আমি মানে কেত মাজে, মাজেহে খাব লাগিব, তোমাৰ ধৰা সপ্তাহত দুই দিন বা তিনদিনে মানে তোমাৰ এ খাব লাগে, বাৰ্গাৰ, পিজ্জা খাব লাগে, কাৰণটো চবৰে প্ৰিয় খাদ্যয়েই থাকে মানে, চবৰে পৰা কি, কিছুমান থাকে, মোৰো আছে প্ৰিয় খাদ্য মানে বাহিৰৰ ফাষ্টফুড বিলাক, কিন্তু ঘৰৰো বি বিশেষকে আমি ঘৰৰ খাব লাগে মানে ঘৰৰ, আলু পিটিকাবোৰ বা ভাত বা পণ্টা ভাত বা খিচীৰি এইবিলাক মানে খাব লাগে, কাৰণ এইবিলাক খালে আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়।
হয়, হয়, ইয়াৰ আকৌ সোৱাদো বেলেগ ন', যেতিয়া মানে, মায়ে ধুনীয়া কৰি একদম মৰমেৰে বনাই দিয়া আমাৰ, সেইবোৰ খায় সোৱাদে বেলেগ লাগে।
হয়, একদম ঠিক কৈছা, আৰু তোমাৰ চাবা বা কি কয় গৰম, গৰম ভাতৰ লগত তোমাৰ মানে মাছৰ জোল এইবিলাক খায় কিনে বহুতে ভাল লাগে কিন্তু দেই।
হয়, হয়, ঘৰত বনোৱাটো খাদ খাদ্যৰ সোৱাদেই বেলেগ, যেনেকে চাবা এতিয়া বাহিৰৰ ফাষ্টফুডত এ বেছি তেল বা মচলা থাকে তুমি দেখিবলৈ পাবা। আ, বহুতো সিহঁতে মানে ব্যৱহাৰ কৰা অই অত্যাধিক ব্যৱহাৰ কৰা তেলতে সিহঁতে এইবোৰ ভাজে বা বহুতো মচলা দিয়ে। এক সেইবোৰ আমাৰ স্বাস্থ্যৰ বাবে একদম প্ৰয়োজনীয় নহয়, মানে সেইবোৰ আমাৰ স্বাস্থ্যটো হৈ ক্ষতি কৰে, কিন্তু আমি যিমান পাৰো ঘৰৰ বনোৱা খাব লাগে, যেনেকুৱা ভাত, দাইল বা মাছৰ টেঙা জোল, এইবোৰ খায় আমি নিজৰ স্বাস্থ্যটো ভালে ৰাখিব লাগে।
হয়, হয়, একদম ঠিক কৈছে, এতিয়া চাবা তোমাৰ উতলা আলু, কেঁচা পিয়াজ বা জলকীয়া বা ধনীয়াইও সৰিয়হৰ তেল মিশ্ৰণ বেছি একো নালাগে, মানে কিন্তু মুখত দিলে যেন অমৃত আৰু। তাৰপৰা আলু পিটিকাত বেছি একো নালাগে, তোমাৰ পিয়াজ লাগিব বা ধনীয়া বা এইবিলাক দিলে মানে একদম, খায় একদম আনন্দ লাগি যায় মানে তোমাৰ, কি ক'ম আৰু! আৰু বিশেষকে মা, মায়ে যেতিয়া বনাই অ' ইমান ভাল লাগি যায় নহয়, অমৃতৰ যেন লাগে খায় কিনে।
হয়, হয়, পাছে তুমি এনে ফল-মূল খোৱা নে নাই?
মই ফল মূল খাওঁ। মোৰ ফল মূলৰ ভিতৰতো মোৰ, মোৰ ফল মূলৰ ভিতৰত মই বিশেষকে তোমাৰ আপেল আৰু আম বিশেষকে ভাল পাওঁ।
অ'।
গ'ল।
মুঠ
উম, তুমি?
অ', মইয়ো এইয়া আপেল আৰু আঙুৰে ভাল পাওঁ ৰ'বা আৰু চাবা যে আনভিলাক কলা কলো ভাল পাওঁ, কল খাই কল খালেও নিজৰ দেহতে আমাৰ শক্তি আহে ন। আমি কিবা এটা কাম কৰিবলৈ ওলালোঁ ধৰা তাত আমি যদি কল এটা খাই লওঁ তেতিয়া আমি অলপমান হ'লেও শক্তি পাম মানে। ই শৰীৰৰ কাৰনে কি শক্তিশালী অ', ই শৰীৰক শক্তিশালী কৰি ৰাখে যিহে তু ৰোগ প্ৰতিৰোধৰ ক্ষমতাও বৃদ্ধি কৰে। আৰু চাবা যায় অ', ডালিম বা বি-বিট খালেও তোমাৰ তেজৰ বাবে বহুত ভাল। তেজৰ অ' সেইবাবে আমি ডালিম বা বিট খোৱাটো উচিত আৰুৱ তুমি কি বুলি ভাবা?
হয়, একদম ঠিক, তুমি আনি চাবা, আমা শক্তি কাৰণে আমাৰ গাখীৰ খাব লাগিব। তোমাৰ তাৰপিছত কলটো খাবই লাগিব কাৰণ এইটো শক্তিৰ কাৰণে ভাল হয়। কণী খাব লাগিব আৰু তেজৰ কাৰণে আমি মানে বিট আৰু ডালিম খাব লাগিব। কাৰণ চাবা কিছুমানৰ আইৰন কম থাকে, কিছুমানত তেজৰ প্ৰব্লেম হয়। কাৰণে মানে ডক্ত-ডক্তৰবিলাকে খা এ বিট খাবা, ডালিম খাবা কাৰণ এইটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল হয়। তোমাৰ আৰু জানা তেজৰ কাৰণেও বহুত ভাল হয়। যাৰ যাৰ মানে আইৰন প্ৰব্লেম আছে বা মানে ব্লাডৰ কিবা প্ৰব্লেম আছে ডালিম আৰু মানে কি কয় বিট খালে ভাল হৈ যায়।
হয়, হয়। পাছে তোমাৰ এই প্ৰিয় মিঠাই কিনো?
মোৰ প্ৰিয় মিঠাই হৈছে তোমাৰ কালাকণ।
অ', ভালেই সোৱাদ কালাকাণটোৰৰ।
হয়, হয়। গাখীৰেদি বনাই একদম খাই একদম ভাল লাগে তাৰ সোৱাদ। বেছি মিঠাও নহয়, বেছিয়ে এই নহয়, একদম ঠিক-ঠাক খাই একদম মানে ভাল লাগি যায়। তোমাৰ কি হয় প্ৰিয়?
মোৰ আৰু সেয়া ৰচো-আ লালমোহন প্ৰিয় আৰু লালমোহন আৰু জিলাপি ৰ'বা
হয়, একদম মই জিলাপি ভাল পাওঁ। ঘিউ জিলাপিটো বিশেষকে ভাল পাওঁ, মানে ঘিউ সোৱাদটো বহুত ভাল লাগে আৰু খাই কিনে মানে ঘিউ জিলপিটো। বাকী এনেই যোনটো তেলেদি বনাই এইটো ইমান ভাল নালাগে, কিন্তু মানে যোনটো ঘীউদি দি বনাই এইটো একদম খাই একদম ভাল লাগি যায় আৰু। সোৱাদটো একদম ভাল লাগি যায়।
অ', হয়। পাছে মইতো আকৌ এইয়া বি-যেতিয়া পূজাৰ-এ দুৰ্গা পূজাৰ সময়ত যেতিয়া জিলাপীবোৰ ওলাই তে তেতিয়া আৰু খাই বেছিয়ে সোৱাদ পাওঁ। কাৰণ তেতিয়াতো জানাই ন চ গোটেই পূজাৰ সময়তে ইয়াত জিলাপিয়ে তুমি যিমানবোৰ খোৱা দোকানত যাবা তাত জিলাপি মানে থাক থাকিবই। দুৰ্গা পূজা মানে আৰু খোৱা জিলাপিৰে সোৱাদ ন।
হয়, একদম ঠিকে কৈছা তুমি। আৰু এইটো চাবা মই মানে যেতিয়া সৰু আছিলোঁ আৰু যে তিয়া মই স্কুলৰ পৰা আহিছিলোঁ, তেতিয়া মানে মায়ে বনোৱা গৰম ভাত আৰু আলু পিটিকা গোন্ধই মোক মানে ভোকতো একদম দুগুণ কৰি দিছিলে কাৰণ যিহেতু মোৰ প্ৰিয় আলু। প্ৰিয় হয় ন আলু পিটিকা আৰু সেই সোৱাদটোৰ লগত এতিয়াও মোৰ মানে ক মানে কৌশল সাঙুৰ খাই আছে। এতিয়াও মই মানে খাই কাৰণ যিমানো বাহিৰৰ বস্তু খালেও বা যিমানটো কৰিলেও মানে ঘৰৰ এনেকুৱা খাদ্য বা মাৰ হাত ৰ যেনেকুৱা খাদ্য মোক আৰু কতোও নাপাওঁ বিশেষকে মোকতো ভাত আৰু আলু পিটিকা আলু পিটিকা হলে হৈ গল বা আলু ভাজি হলেও হৈ গ'ল।
হয় হয় আৰু এটা কথা চাবা যে আমিতো অসমীয়া বোৰৰ বাবেতো এই ভাত দাইলে মেইন, এ ভাত দাইলৰ ওপৰৰ মানে ভাত ভাত আৰু দাইল পালে মানে আমাক আৰু একো নালাগে কিন্তু বহুত যেনেকুৱা মই বাহিৰৰ দেশত দেখিছো যে ৰাজস্থানতে ধৰিবা তাত দাল বাতি খাই অ পশ্চিম বংগৰ মাছ আৰু মিঠাই ও বিখ্যাত আৰু বহুতো দেখো এ এনেকুৱা দেখিছো যে মই সিহঁতে মানে ৰুটি খাই বেছিভাগ মানে ভাত নাখায়ে ভাত খালে এনে ধৰা এ এ এ এগৰা মান খায় তাত তাতকৈ বেছি নাখায় আৰু সিহঁতে মানে ৰুটিয়ে সিহঁতৰ বাবে অ মেইন আৰু মানে প্ৰয়োজনীয় খাদ্য বুলি সিহঁতে ৰুটিটোকে খায়। তো আমাৰ পিনে আৰু তো আমি আৰু ভাত ভাতৰুৱা মানুহ আমি যিহেতু ভাত নহলে থাকিবই নোৱাৰো আমাক যিমান পাৰো আমি অসমীয়াসকলক তিনি টাইমে ভাতে লাগে। নাই ভাতৰ নামটো শুনিলে আমাৰ আৰু জিভাটো মানে সোৱাদ একদম আহি যায়।
হয় একদম ঠিকেই তোমাৰ বাহিৰৰ বাহিৰ মাৰৱাৰি বিলাক হওক বা সান বিলাকে হওক ইমান তেওঁলোকে বেছি বিশেষকে মৰৱাৰী বিলাকে বিশেষকে ৰুটি খাই মানে তিনি টাইমে তেওঁলোকে ৰুটি ৰুটি খায়, মানে চবৰে বেলেগ বেলেগ ন যেনে আমাৰ অসমীয়া বিলাকৰ তোমাৰ মানে ভাত নহলে নহবই মানে আমাক ভাত লাগিবই যিমান যি নহওক যি কাৰ্য নহয় যিটো মানে আমাক ভাত লাগিবই। ৰুটি বা কেতিয়াবা কেতিয়াবা হয় কিন্তু ভাতো আমাক মানে একদম মেইন হয় নে নহয় কোৱাচোন?
হয় হয় সেইটোটো হয় ভাত আমাৰ বাবে মেইন একদম ইম্পৰ প্ৰয়োজন প্ৰয়োজন অ লাগতে আৰু চাব যে আমি ভাতৰ গলত কিন্তু পানী যিমান পাৰো আমি পানীটো সিমানে খাব লাগে আৰু। যে তেনেকে ধৰ তিনি চাৰি লিটাৰ আমি দিনত খাবই লাগে পানী, আমাৰ পানী খালেও আমাৰ নিজৰ স্বাস্থ্যৰ বাবেও ভাল যিহেতু।
হয় একদম ঠিকে কৈছে আমি যিমান পাৰো আমি পানী তোমাৰ ৰাতিপুৱা শুই উঠি কিনে মানে মুখ চুখ ধুই কিনে তোমাৰ দুই তিনি লিটাৰ মানে পানী খাবই লাগিব আৰু তোমাৰ দিনটো মানে দিনটো আমি পানী খাই থাকিব লাগিব কাৰণ চাবা এতিয়া ডক্তৰ বিলাকে কয় ন বেমাৰ পানী খাই থাকিবা এক লিটাৰ দুই লিটাৰ এনেকুৱা কৰি কিনে।
হয় হয় আৰু আমাৰ এই স্বা স্থ্যকৰৰ বাবে জীৱনৰ বাবে সুষম আহাৰ আৰু ব্যায়ামৰ বাবে এ ধৰা হয় আহ ব্যায়ামৰ বাবে প্ৰজা প্ৰজা প্ত পানীৰ অতি প্ৰয়োজন ন আমি ব্যায়াম কৰিলে আমি যিমান পাৰো সিমান পানী খাব লাগে বা আমাৰ নিজৰ স্বাস্থ্যটো ভালে ৰাখিবলৈ হলে আমি শুক্ষ্ম আহৰ খাব লাগিব।
হয় হয় একদম ঠিকেই কৈছা তুমি আৰু চাবা আমি মানে শাক পাচলি ফল মূল আমাৰ মানে স্বাস্থ্যৰ কাৰণে প্ৰয়োজন। কাৰণ চাবা এতিয়া- সেউজীয়া শাক পাচলি আমাৰ কাৰণে ভাল হয়। বা তোমাৰ গাজৰ আমাৰ ভিটামিন এৰ কাৰণে বান্ধাকবি তোমাৰ- ভিটামিন চি ৰ কাৰণে বিত- ডালিম বা এনেকুৱা কিবা আৰু তোমাৰ কলা কছু এইবিলাক আমাৰ মানে- আমাৰ স্বাস্থ্যৰ কাৰণে আমাক লাগিবই, হয় নে নহয় কোৱাচোন?
হয় হয়, শাক পাচলি পাছে মইয়ো খাওঁ ৰবা।
মই মানে কিছুমান নাখাওঁ কিন্তু দেই, ম- কি কয় মই মানে চাবা তোমাক মই এতিয়া কৈ আছোঁ বিট খাব লাগে, কিন্তু মই মানে বিটটো খাই ভাল নাপ- পাওঁ ইমান কিন্তু মোক মায়ে মানে জবদস্তি হ'লেও মোক খোৱাই দিয়ে আৰু খাব লাগে- বুলি কিনি। তাপা তোমাৰ তিতা কেৰেলা মই ভাল নাপ- পাওঁ, কিন্তু খাব লাগে মাজে মাজে পেটৰ কাৰণে ভাল হয়। উম'
পাছে এইয়া আজি তোমাৰ লগত এয়া প্ৰিয় খাদ্যৰ ওপৰত কথ- থা পাতি ভাল লাগিলে, বহুতো তোমাৰ পৰা মই জানিলোঁ মই নজনা বিষয়ে।
মইয়ো তোমাৰ মানে যিখিনি মই জানা নাছিলোঁ- তোমাৰ মানে তোমাৰ দা দ্বাৰাই দি মই জানিব পাৰিলোঁ। আশা কৰোঁ পিছলৈও আমি এনেকুৱা আৰু- কথাবিলাক আলোচনা কৰিব পাৰোঁ আৰু।
অ‍ঁ' অঁ' পাম দিয়া নিশ্চয়, দিয়া ৰাখিছোঁ। ধন্যবাদ।